অ
কি কৰিছা
আছো এইয়া তোমাৰ হেৰি এই জংঘল অলপ চাফা কৰি আছিলো আজি মানে সাপ এডাল ওলালে তাকে গা গাই এতিয়ালৈকে ধোৱাই নাই এইগালকে এই ডাঙৰ মস্ত ফে কিহৰ লগত
উ ন ৰাস্তা চাফা কৰি ঘৰ ঘৰত সোমালে নে বাহিৰতহে আছিলে?
নাই তোমাৰ একে দুৱমুখতে আছিলে এইয়া মানে দুৰামখ এইখিনি জেগা মানে ফুলগছ অলপ আছিলে এ ফুলৰ মানে বাগান আছে। খন বনাইছিলো তাতে মানে এতিয়া মানে কি হ'ল তোমাৰ ই তোমাৰ এইটো বনটো আছে নহয় বৰষুণ দিলে যে বেছিকে হয় যে। সেই বনটো তোমাৰ বহুত হৈ গ'ল তাৰ মাজতে মানে সাপদাল এনেকে পৰি আছিলে। মই ফুলত পানী দিব যাওঁতে আমি কোনো গমেই নাপাওঁ মই ফুলত পানী দিব গৈছোঁ।
উম।
যাওঁতে দেখা পালোঁ যেতিয়া একদম মানে উ বহুত ভয় খালো দেই এইখন মোটা বৰ ফেতি সাপ‌ কোলা‌ একদম।
অ' বহুত ডাঙৰ নেকি?
উম। লাম্বাটো
চব মাৰি পেলানে নে খেদি দিলা?
নাই নাই সাপ নমায়ো আৰু বেয়া লাগে নহয়।
অ'।
এনেকে খেদি দিলো খেদি পেলাই এনেকে চাৰি চাৰি আকৌ ফেনাইল মাৰি পেলাই এতিয়া মই জই জংঘল খিনিকে মাইক কলোও নাই আকৌ সি দিব পাৰে ভয়তে আকৌ কি কৰিলো ৰাতি আকৌ ঘৰ চৰে সোমাই যায় বুলি আকৌ এই ওচৰ এই জংঘল খিনিকে অকমান মানে পৰিৱেশন দি পেলাই চুচি আছো।
সোমাই যায় ইহঁ এইবিলাক বস্তু খুব বগাইগা বগাই ফুৰে ন।
উম নহ নহয় মানে ই অ' আছে মই এতিয়াও সেইখিনি জেগাতে চাই আছো তোমাৰ ই গাত এটা নিচিনা এনেকুৱা মানে মাতি চপৰা অলপ‌ পৰি‌ আছে চপৰাটো চপোৰা ফালে গৈছিলে কিন্তু মোৰ সন্দেহ হৈছে তোমাৰ বেছি দূৰলৈ যোৱা নাই চপৰাতে আছে লুকাই আছে। এতিয়া ফেনাইল মাৰি দিলো ন ওলাই আহিব পৰা নাই
গাতটোতে চাগে সোমাই আছে এ হেৰি নকৰিবা গাঁত সেই গাঁতৰ ফালে নাযাবাই।
নাই নাই নাই সেইখিনি জেগা মই সেইখিনি ওচৰতে যোৱা নাই আনকি মই বাগান খনৰ ভিতৰতে সোমাব ভয় কৰি আছোঁ এতিয়া। মই এনে উচৰ ওচৰৰ সে হেৰি খিনি তোমাৰ ওচৰতে যোনখিনি মানে ঢুকি পাইছোঁ আৰু
অ'।
সেইখিনিকে মই এতিয়া চাফা কৰি আছোঁ
নাই এই ইয়া হা ফেটি সাপ হওক বাকৰাজ হওক এইকেইটা হেত খুব বগাই ফুৰে
উ বহুত ডাঙৰ অ
অসু প্ৰকাৰ পায় বাকীবলাক মানে অলপ ভয় কৰে কিন্তু ইহঁতকেইটা ভয় নকৰে মানুহৰ ফালে বেছিহে খেদি আহে আমাৰ এবাৰ হৈছিল নহয় মানে হেৰি কিবা এই আগতে সৰু থাকোতে দেই
হয়
খেলি থাকোঁতে মানে ব বাকচ এটাতে মানে এইবিলাক খেলা বস্তুবিলাক যে থৈ থৈ দিয়া যায় যে
হয় হয়
অ এই আমাৰ ওচৰৰে ল'ৰা এজন এ সি মানে ল'ৰা ল'ৰা মানুহবিলাকলে এটো এনেও হেৰি থাকে ন কিবা মানে মেচিন চেচিনৰ প্ৰতি প্ৰতি মানে বেছি আগ্ৰহ থাকে
হয়
সি মানে তাৰ পৰা মটৰ বিলাক উলিয়াই সৰু সৰু যে মটৰ বিলাক যে আছিল
এ এই সৰু সৰু গাড়ী সৰু সৰু গাড়ী বিলাক
মটৰ মটৰ সৰু সৰু মটৰ পানী মটৰ নহয় এই সৰু সৰু এনেকুৱা মানে মটৰ মটৰ কিহত পাই জানোঁ পাহৰি থাকিলো মই
খেল খেলনা গাড়ী বিলাক যে
মানে মটৰে এইটো তাত যে এইবিলাক বেলদ খন লগাই পেলাই যে চ চুইচটো দিলে যে এইবিলাক কচু চচু যে এনেকে কাটে যে এইবিলাক যে
অ অ অ অ দিয়া গম পাইছো দিয়া এই হেৰি গাড়ীতে আহে সৰু সৰু খেলনা গাড়ীতে আহে
অ এইয়াই মটৰ বিলাকত যে অ তাৰপিছত সেনেকুৱা মানে ম তৰ সি মানে হেৰি কৰিছিলে এইবিলাক কিবা এ সিবিলাক কাঠমিল খুলিছে দেই মানে মনত আছে মোৰ আৰু তাৰ ডাঙৰ কচু এ যে কচু এ কচু বিলাক আনে কচু আনি পেলায় মানে ব্লেট এখন লগাই ব্লেটখন খন তাৰপিছত চুইচটো দিয়ে
উম ঘূৰি যায়গে অ
বেটেৰীটো দিয়ে বেটেৰিটো দিয়াৰ লগে লগে ঘূৰি যায় তছ কচুডাল মানে কচুডাল যে ফালা যায় যে সেইবিলাক সি কাঠমিল খুলিছে তাৰ পিছত সেনে কৰি কৰি এইবিলাক ক থলে আমাৰ ঢেইৰ বহুত বস্তু আছে ইয়াত লাইট আছে ফেন আছে এইবিলাক মানে বহুত কিবা কিবি আছে চব মানে সোমোৱাই সোমাৱাই থৈ দিয়ে তাৰপিছত তাত তাতে মানে সি বাকচটোৰ ভিতৰতে হেৰি ফেঁটী সাপডাল আছিল দেই
অহ
অ সি মানে টা
ফেঁটী, ফেঁটী সাপ ঘৰ ঘৰৰ ভিতৰত খেলি আছিলে নে কি?
নহয় নহয় সি ভিতৰৰ বস্তুবিলাক আনি আকৌ নিজ নিজৰ জেগাত থৈ দিছিলে
মানে তাৰ বস্তু খিনি য'ত থৈছিলে তাতে সাপডাল আছিলে
গ'ল গৈ সি তাক একো নকৰিলে দেই তাৰ মানে ভাগ্য ভাল আছিলে
সিয়ো দেখা নাই
এ নাই সি থৈ সি আকৌ বেলেগত বেলেগ কিবা খেলিব গ'ল গৈ ফুটবলে নে কিবা? ক্ৰিকেটে নে কিবা এটা খেলিব গ'ল গৈ বাদ দিয়া!
অহ!
তাৰপিছতে সি মানে যেতিয়াই গুচি গ'ল গে থৈ পেলাই গুচি গল মাকে মানে সদায় সি ভালপোৱা থাকে তাই বকি থাকে তই এসোপা এনেকে এনেকে ৰুমত সোমাই থৈছ এই অলপ জং জংঘল বহল হৈ আছে ইফালে আহেই মানে নদী কিনাৰ মানে খুব সাপ হয় নহয়
হয় হয়
আমাৰ এনেকা জংঘল অ তই সা সাপে সোমোৱাবি এতিয়া তাৰপিছত মানে বকিয়ে থাকে আকৌ মানে সদায় সি খেলা সময় সুখ দুপৰীয়া মানে শুই থকা সময়ত সি বাকচটো মানে খুতকুঠা থাকে শুব নোৱাৰে ন মা হতে তাৰপিছতে সি যেতিয়াই মানে এনেকে থৈ পেলাই গুচি গল গৈ তাৰ পিছত মাকে কি কব যাওঁতে জানো বাকচ চপাতত দেখিলে হেৰাল
হয়।
ডাঙৰ ফেটিডাল তাৰ পিছত বাকচত অ' মা
কি কোলা নেকি?
অ' কোলা।
অ' এ আমাৰ এইডালো উঠা পিছা এইডালো ওল আহে মই এটা যোনডাল কথা কৈছিলো।
অ'।
যিহেতালো কলা বুৰা টে টেকীয়া কলাথা তোমাৰ এইখিনি জেগাত তোমাৰ মানে অকমান অলপমান বগা নিচিনা আছে।
চখ আছে নেকি?
ভালকে দেখাই নাপালো ন। মই মুখ দেখা পাৰি মানে এনেকে মানে ফেট মিলি মিলাই লগ হ পিছা মিনি গুচি গ'লগৈ
দি হ'ব তিষুৰ পাতৰ নিচিনা কিছু মান থাকে নহয় চাবাচোন।
তোক মই ভালকে মনে নকৰিলো।
অ' তাৰ পিছত হে সিহঁতৰ মানে হেৰি আছিলে চ অ' ভালকে এইবিলাক তাৰ পিছতে সি সি সি গুচি গলগ দেই সি খেলিব গুচি গল গ সি গম নাপায়া তাৰ পিছত মাকে যেতিয়াই দেখিলে লগে লগে চিঞৰ বাসৰ কৰিলে মানে বাপেক আহিল দৌৰি দৌৰি। চবলে গাড়ী চাৰি লৈ আহিলে। তাৰপিছত এতিয়া সি ৰুমত মানে ৰুমটো সৰু আছিলে সিহঁতৰ বহুত মানে বস্তু আছিল এতিয়া ল'ৰা ছোৱালী দুটা ছোৱালী জনীৰ লৰা আছিলে তাৰ সৰু ৰুমত কিমান মান বস্তু থাকে মাক বাপেক কাপোৰ কানি বা ধৰিছব বা বাকচে চাকচে ধৰ চব আৰু বিচনা চচনা তাৰপিছত আলনা চেপত সোমাই গল নহয়।
যা
মানে আলনা সি হেৰিত থৰিছিলে যত চেণ্ডেল থৰে তাতে মানে ফেনৰ ফেনৰ বাহা এটা ততে মানে সি বস্তু সোপ থৈ দি থৰি দিছিলে।
হয়।
তাৰ পিছতে সেই বস্তু সেইটো উলিয়াই আনিলে উলিয়াই আনি তাৰ পিছতেইটো তো নাপালে তাৰপিছতেইটো মাক একে বাহ বাহিৰত দলি মাৰি দিলে গৈ তাৰ পিছত সি আহি পোৱাহি নাই আৰু তাৰপিছত সি আহি পোৱাহি নাই তাৰপিছত যেতিয়া দেখিলে এতিয়া মানে মাক বাপ বাপেক দুয়োটাই বাৰী ললে খেদি আছে নাযায় নহয় এতিয়া সি নাযায় নাযায় ইফালৰ ৰুমটোত যাব লওতে তাৰপিছত কি হ'ল জানো তাৰপিছত ইফালৰ পৰা ওলাই আহিলে দেই যাব নোৱাৰিলে মানে সেইফালৰ ৰুম বেলেগ এটা ৰুমতো দৰ্জাৰ তলেদি থাকি থাকি থাকি থাকি বহুত সময়ৰ পিছত সি মানে ওলাই আহিলা ওলাই আহি অহ সিহঁতৰ মানে আমাৰ আমাৰ ঘৰত মানে জাব্ৰাং এডাল আছে হা কিবা সেই
এহ বন চন চাফা কৰা
নহ নহ নহ নহয় এই যেনেকে হেৰি কুচিয়া কুচিয়া যে
অহ অহ তোমাৰ ই বাঁহৰ যে তেনেকে তোমাৰ মানে জুঙা যেনকে গো নিচিনা থাকে যে
অহ কিন্তু সেনেকুৱা মুখখন জোঙা জোঙা মুখ মানে চাৰি পাঁচখন থকা মুখ মানে দেই আমাৰ
অহ নাই গম গম গম পাইছো এনেকুৱা গোল নহয় জানো, অহ অহ এইয়া হেৰি কৰে কুচিয়া মাছ চাছ ধৰে।
অহ মাছ আছে সেনেকৈ মাৰে বাও
উম আমাৰ আছিলে ঘৰ এডাল কত গ'ল এতিয়া বহুত পুৰনা এডাল আ
অহ কুচিয়া চাফা কৰা কুচিয়া উলিয়াল কিন্তু এ এডাল এডাল খলিহে নহ কিনো আমাৰ ডা তেনেকুৱা নহয় মানে ছয় সাতডাল মান থকা মুখ খনত তাৰ পিছত হেনেকে ডাল লৈ গ'ল হেডাল লৈ গৈ পিনে তাৰপিছত কুকুৰজনীক হেৰি জনীক সাপ জনীক কুকুজনীয়ে আহিছে সাপজনীক মানে মূৰতে মানে এনেকে হানি দিয়া নিচিনানি দিলে দেই আ দিওঁতে মানে বাপেকে দিলে একদম তাইতো একদম, ন ইমান খেদি আছে নাযায় আকৌ
নাযায় নহয় যাব নহ সিহঁতে যাব কাৰণ সিহঁতে মানে তোমাৰ হেৰি পোৱা নাই নহ বাট পোৱা নাই যোৱা তুমি লাগিলে দুৱৰ পৰা দুৱাৰ পৰা চাই থাক প্ৰায়
নাই, নাই কি তুমি কি ঠিক থিক থ, থ'বা মানে ভাল নহয় ন' এইবিলাক বস্তু
অ', আজিকালিতোন তেনেকুৱা এনেকুৱা হাফ চাপ ধৰা মানুহ আছে সনোক ফোন কৰি দিলে আহি যায়।
কিন্তু আজিকালি নহয় তেতিয়া বহুত সৰুতে আছিলে মনত পহে তোমাৰ মনত পৰা তুমি কোৱা কাৰণেহে ক'লো।
উম।
তাৰপিছতে সেই জাবৰাংবলা যেতিয়া মানে ম মূৰত মানে এনেকে হেম কৰি দিলে মানে গধূলি সময় হৈ গৈছে। মানে যদি আৰু দেৰিকে থোৱা হয় মানে ক'ত সিহঁত থাকিলেহে ৰাতি থাকিলে। থাকিলে হয়। আৰু কি? একো ঠিকনা নাই কোন ক'ত কি এনেকে সোমাই থাকে।
হয়, হয়।
সিহঁতৰ ঘৰৰ মানে আগতে ঢেৰ সাপ সোমাই এতিয়াও সোমাই বাৰু।
অ', এইটো সাপ মাৰি পেলালে নেকি?
অ', যেতিয়া মানে মট প্ৰচাৰলৈ সানি দিলে। সি একো লষ্ট একো কৰিব নোৱাৰা হ'ল ফেটটো তুলি মানে তুলি পেলাই একো কৰিব নোৱাৰা হ'ল। সেইটোতে সানা গ'ল, তাৰপিছত সি মুখপা মুখত মুখখন এদি ফা বুলি কৈ দিছে হা মানে মুখখন মেলি দিছে। থু পেলাই দিয়া নিচিনা দিছে। দিওঁতে চব নীলা নীলা যে বিহ বিলাক যে।
হয়, হয় চিটিকি গৈছে।
নীলা নীলা বিষ বিলাক একে চিটিকি গৈছে। তে চিটিকি ইফালে পৰিছে। মাটি চাতিয়ে পৰিছে। চ বাপেক তো চকু নুশ সোমাল বাপেকতোৰ চকুত সোমোৱা মানে চকুতো বেয়া হৈ গ'লো দিয়াচোন।
অ', নাই এই তোমাৰ হেৰি সাপে তোমাৰ মানে কিছুমান এইটো তোমাৰ কি আছিলে জানো এইটো ফেটি সাপে হ'বলা। তোমাৰ এইটো বিষটো মাৰিদিয়ে নহয় গাত।
অ', অ', সি, সি, মানে মুখৰ পৰা থু, বুলি কৈ পেলাই উলিয়াই দিয়ে যেনে আমি থু, থুৰ যেনেকে পেলাও।
সেয়ে ফিচকাৰীৰ নিচিনা মাৰি দিয়ে উম, তোমাৰ সেইটো চকুত মাৰে চকুত মাৰিলে তোমাৰ চকুতো এ বহুত বেয়া হৈ যায়।
অ' তাৰপিছত কিবা মানে
ত নোযোৱা ন এইটো তোমাৰ চকুতো আৰু চকু হৈ নাথাকে
এ নাই সেটো বহুত বেয়াকে মাৰি দিছিলে ন সি। তাৰপিছত উম তাৰপিছত মাই যেনিবা দেই তাৰপাছত ৰুম চুম ফেইল দি চাফা কৰিছে এইবিলাক কি মাই চাফা কৰিছে মুচিছে